হেল্ল
হেল্ল'।
আহ নমস্কাৰ। হেল্ল'।
হেল্ল'।
অ শুনা পাইছ?
প
উম, নমস্কাৰ। কি কৰিছা, কি কৰিছা? আহ।
অ ভাল ভাল, তোমাৰ?
ভালে।
অ, মই ভাবিছিলো আজি আমি পৰিৱেশ, পৰিৱেশ হেৰি প্ৰদূষণৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিল। অ এনেই আপুনি পৰিৱেশ প্ৰদূষনৰ বিষয়ে অলপ ক'ব পাৰিব নেকি?
কব পাৰো অ পৰিৱেশ, অ পৰিৱেশ মানে হৈছে আমাৰ ধৰি লওক চাৰিওফালে থকা সকলোবোৰ বস্তু যেনে গছ গছনিৰ পৰা চৰাই- চিৰিকুটি শীল বালি আদি ধৰি সকল চ পৰিৱেশ,
উম।
উম
মোৰ মতে হল পৰিৱেশ মানে হল আমাৰ চাৰিওফালৰ যিবিলাক বস্তু আছে আপুনি যি কলে সেইটোৱে আৰু পৰিৱেশ প্ৰদূষন মানে হল আমাৰ চাৰিওফালৰ বস্তুবোৰ উম, যেনে উম প্ৰদূষণ মানে কাটি পেলাই নাই তিয়া কৰা বা প্ৰদূষণ কৰা যেনে গায় ত পৰা, গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা তাৰপিছত ক কাৰখানা বস্তু আদি আমাৰ পৰিৱেশটো প্ৰদূষন হয়, তেনেকৈ চোৱা তাৰমানে আমাৰ পৰিৱেশ ত যিবিলাক তাৰমানে আৱৰ জনা বা যিবিলাক তাৰামানে বস্তু বা মানুহৰ দ্বাৰাই আমাৰ যিটো তাৰমানে, পৰিৱেশটো যাতে আমাৰ লেতে লেতেৰা ন লেতেৰা কৰা বা অ বিনষ্ট হৈ আছে বা তাকে আমি পৰিৱেশ বুলি কব পাৰো খাই কৈ যাতে। মোৰ মোৰ মতে হ'ল যে আমাৰ পৰিৱেশতটো লেতেৰা কৰাত আমি পৰিৱেশ প্ৰদূষণ বুলি ক'ব পাৰো খাই।
হয় হয় হয়।
ক'ব পাৰিব নেকি পৰিৱেশ প্ৰদূষণ?
প্ৰদূষণ। আমাৰ বৰ্তমান সময়ত যথেষ্ট। বাঢ়ি গৈ আছে পৰিৱেশ প্ৰদূষণটো। যেনে, কৈ ধৰিলওক মা মাটি প্ৰদূষণ। প্ৰদূষণ বায়ু প্ৰদূষণ বা। প্ৰদূষণ।
আপোনাৰ নেটটো অলপ হেৰি হৈছে। আহিবচোন?
অঁ, অলপ। নেটটো অলপ চাৰ্ভাৰ অলপ হেৰি হৈছে ডাউন হৈ আছে হৈছে অহ ধৰি লওক আমাৰ। ধাননি পথাৰত। আমি শস্য উৎপাদন কৰিলে বা এতিয়া ব। বৰ্তমান আমাৰ। ধানৰ, খেতি চলি আছে বৰ্তমান আমাৰ। সময়ত ইয়াত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ। ম মাটৰ যিটো নিন সাৰ থাকে সেইটো আমি।
নাই সৰুলৈ ধৰি হৈছে আপুনি এটা কাম কৰিব নেকি নেট। টো আপোনাৰ প্ৰব্লেম হৈছে আছে অলপ।
মোৰ।
আপুনি অলপ বাহিৰলৈ। তাৰমানে অলপ লৰ চৰ কৰি দিয়া তাৰ মানে নেটটো অলপ হেৰি হৈ আছে ডিষ্টাৰ্ব দি আছে। হেল্ল'? হেল্ল?
লৈয়েল ।
অ, শুনা পাইছে?
অঁ পাইছো পাইছো।
অঁ, এতিয়া ভাল হৈছে দে। এনে আপোনাৰ মতে তা মানে। অ এনে আপোনাৰ মতে তাৰ মানে পৰিৱেশ । যিবিলাক তাৰমানে লেতেৰা বস্তু বা আমাৰ পৰিৱেশতটো যাতে বহু ধৰণে তামানে। প্ৰদূষণ হ'বলৈ ধৰিছে যেনে উম আৰু। প্ৰদূষণৰ মাত্ৰ ৰণে একেবাৰে বাঢ়ি গৈছে এতিয়া। তিয়াৰ সময়ত যেনে। কৈ যেনেকৈ আপুনি যি কলে মাটিৰ খেতি বাতি তাৰমানে কীটনাশক দ্ৰব্য তাৰমানে ছিটোৱাৰ ফলত। বা আৰু। গাড়ী মত- ৰৰ পৰা যিবিলাক লেতেৰা তা তামানে লেতেৰা তামানে। বৰষুণ ভাল বা কল কাৰখানা হলোৱা লেতেৰা পানী বা লেতেৰা আৱৰ্জনাবোৰ। এনে আপুনি কব পাৰিব নেকি? অ মানে এই পৰিৱেশ প্ৰদূষণতটো ৰোধ কৰিবলৈ আমি কি কি ব্যৱস্থা হাতত ল'ব লাগে এনে।
কৰিবলৈ হ'লে আমি হ। ধৰি লওক শস্য পথাৰে হওক। আমি গুণবোৰো সঠিক পৰিমাণে হ'ব আৰু আমাৰ উৎপাদন ভাল দৰে হ'ব। বা অ। পৰা জিবোৰ ধোৱা অলাই এইবোৰ কৰিবলৈ চৰকাৰক আহ্বান জনাব লাগিব যে এইবোৰ । কৰে।
হেল্ল'।
আৰু।
আপোন অলপ বাহি। অ অলপ ললচ নেটতো আপোনাৰ অপ প্ৰব্লেম দি আছে।
অহ।
হেল্ল'।
অ হেল্ল।
হেল্ল
অ হেল্ল। এ এতিয়া আপোনাৰ নেটতো অলপ প্ৰব্লেম দি আছে।
অ আছে
আপোনাৰ অপ ঠাইতো অলপ নে আপোনাৰ ঠাইতো
হয়। শুনিছেনে? হেল্ল' অ